অ কি কৰিছে?
এয়া ভাতত লাগি আছো। তই কি কৈ'ছ?
ময়ো এই ভাততে লাগিছো। ভাত ভাত এই দালি বনাইছো। আৰু কাচকল ভাজি।
উম।
কাচকল ভাজি বনাইছো সেয়েয়া তাৰপিছত আলু পিটিকা কৰিম।
উম।
তাকেই বনাই খাম বুলি আহিছো। আপুনি কি বনাইছে।
সেয়াই দালি আৰু আজি নিৰামিষে আৰু
অ আমাৰ নিৰামিষে।
উম উম।
উম ভাইটি আহিছিলে যে, নাই খোৱা নাই খোৱা ভাইটি আহিছিলে যে, ভাইটি খুৰাহতৰ ঘৰলৈ গল অহ
তাতে ভাত খাব মানে নে কি?
অ এই লিচুবাৰী খুৰাহতৰ ঘৰলৈ গৈছে তাতে থাকিব তাতে ভাত খাব থাকিব থাকিব পত প্ৰথমত তে অ সি নাথাকো মানে সিহতি আজিৰ দিনত যোৱা কথা আছিলে গৈ পিলে গুচি আহিব তাৰপিছত খুৰাৰ লৰাটোৱে কলে অহ তই এটা কাম কৰিবি সন্ধিয়া আহিবি আহি পেলাই উম গুচি যাবি। এইটো কি বুলি কয় অ একেবাৰে থাকি দিবি। তাৰপিছত সি গ'ল সি আহি পেলাই ক'লে সি মোক ক'লে মই গুচি আহিম নেকি, তাৰপিছত খুৰা আৰু খুৰী বোলে ক'বালৈ ওলাই গৈছিলে তাৰপিছত ক'লে তই মই অহালৈকেই তই থাকিবি তাৰ পিছত খুড়াই ক'লে গেটখন গেটখন মাৰি দিলে কৈছে গেট মাৰিলে আমাৰ ঘৰৰ মানুহ যাব নোৱাৰে।
উমম। কাইলৈ গুচি আহিব চাগে।
কাইলৈ আহিব আহিব।
সি এনে থাকিব নে দুটাত কেইদিনমান।
আছে কেইদিন মান বুলি নাজানো বাৰু কোৱা নাই।
উম, মাৰ গা ভাল আৰু এতিয়া ন।
মাৰ নহয় দাঁতৰ বিষ হৈ আছে যে।
আকৌ দাঁতৰ বিষে পালে।
দাঁতৰ বিষে পালে মানে দাঁতৰ বিষটো অত্যন্ত বেছি হৈছিলে মই ডক্টৰৰ তালৈ যাব ক'লোতো নগ'লে। অ, ন মেডিচিন আন দিলে দুটা খালে, দুটা নে তিনটা খালে খাই পেলাই এতিয়া অকনমান ভাল পাইছে ভাত পানী খাব পাৰে আৰু।
আকৌ হব।
সি নাথাকিলে মানে অকমান দিগদাৰ। কাৰণ মা মানে খোৱা ৱোৱা নকৰে ভালকে। অকলে বেয়া পায় এনেই টান পায়। মই থাকিলে মানে ম মই এই দালি ভাত শুধা খাব নোৱাৰোঁ মানে মোক ভাই চেজি লাগে।
উম।
তাক মানে মায়ে অকমান হেৰিকে বনাই থৈ থৈ দিয়ে আৰু তাক সি এটা বনাই দিলে সি খাই তাকে।
উম।
মই আকৌ তেনেকে নাখাও মোক ভাজি চাজি লাগে কাৰণে, মই থাকিলে মাৰ বেছি তে কাম বাঢ়ে।
হম।
কিন্তু সঁচা কথা ক'ব গ'লে মই এতিয়া বহুত খিনাইছো। বহুত খিনাইছা, আপনি আপুনি যদি মোক এতিয়া মানে ভিডিঅ' কলত দেখে নিজে আচৰি হৈ যাও এনে মইয়ে নে। মানে নৰ্মেলি মানুহ খিনোৱা কিবা ডায়েটিং কৰিবা কিবা সেইটো খিনোৱা কথাটো বেলেগ। আৰু যেতিয়া মানুহে কাম বন কৰি মানে ধৰক টাইম নাপায় বা শুবলৈ নাপায় খিনোৱাটো বেলেগ মানুহৰ
সেইটো হয় সেইটো হয়
মই মানে সেই শুবলে নোপোৱা খিনোৱাটো
আৰু শকত মানুহ খিনাই গলে বৰ বেয়া লাগে ন
বহুত বেয়া লাগে আৰু মই মানে উ যেনে হলেওতো মই এটা চেহেৰা ঠিকেই আছিলে মোৰ অকমান শকত আছিলো সেইটো সেইটো বাৰু খিনাব পাৰি কিন্তু মানে এতিয়া জোনটো গ্রুপত মই খিনাইছো মানে একচুৱেলি মই উইক হৈ পেলাই খিনাইছো
উম উম উম উম নাই খোৱা বোৱা অকমান ধ্যান দিলে দিগদাৰ হ'ব কিন্তু টোপনিটো বাৰু খোৱা বোৱাটো
টোপনিটোতো এতিয়া হইটো পচিবল নহয় বাৰু কাৰণ তাইক লৈও তাইও এই মই কৈছোৱে ন এইটো প্ৰব্লেম
অ বেমাৰ হয় ও কথাটো ল'ৰা ছোৱালী বেমাৰ হ'ল আৰু মাক দেউতাকৰ বিশেষকে মাকৰ
মাকৰ মাকৰ বাপেকৰ ইমান ৰোল নাথাকে লৰা ছোৱালী ডাঙৰ হোৱাটোত দেই কিন্তু মাক সিহঁতৰ বহুতখিনি থাকে মানে
থাকে থাকে
ব্লাডদি বনাই বুলি কয় যে ল'ৰা ছোৱালীক যে
এই অলপতে বোলে হেৰিয়ে জা দিছে মোৰ সেই ভতিজাজনীয়ে ফোন কৰিলে অথনি ফোন কৰোতে ক'লে বোলে হেৰি মানে এইটো কি কয় নাওখন ডুবিলে ক'বাত তাই জেগাটো কবলৈ নোৱাৰিলে পাহৰিলে নিউজত দি আছে বোলে নাওখন ডুবিলে উম তাৰ লোকেল এম এল এ জনে বোলে কান্দি পেলাইছে সেই দৃশ্যটো দেখা পাই মানে যেতিয়া উঠাইছে বাচ্ছাটো চাৰিমহীয়া বাচ্ছাটো বুকুত লৈ পেলাই মানুহজনীক উঠাইছে ডেডবডি একদম গা শিঞৰি গৈছে তে ভাবি এৰি নিদিলে ইস ৰাম উ
ইমান ইমান সহজ নহয় গম পাইছে নে নাই সেইখিনি জেগা এতিয়া বহুত ডেঞ্জাৰ জেগা হৈ যাব মানে অ
তাকে তাইক কৈছো সেইটোৱে মাক
মই মানে এতিয়া এতিয়া মানে মই মোৰ নিজৰ মুখখন দেখিছো আগ আগতে মোৰ চকু বিলাক পুৰঠ আছিলে নাই।
উম
চকু টকুবোৰ ফুৰৰত মোৰ চকুটোতো আৰু দেখিবলৈ ইমানো বেয়া নহয় চকুকেইটা ভালেই আছিল এতিয়া মানে মই নিজে গ্লাছত মানে চাইছোঁ বা দেখিছোঁ দিছো মোৰ চকুকেইটা মানে যে সোমাই যোৱা বুলি গাতলে সোমাই যোৱা সেইটো কি বস্তু ত মই এতিয়া বুজিছো মানে
অ সঁচাকে আকৌ বৰ বেয়া লাগে মোৰ এতিয়া খীনাই পেলাই যে চকু গাঁটোলৈ সোমাই গ'ল মোৰ গাঁটোলৈ সোমাই গৈছে ন তেতিয়া ক্ষীণোৱা পাছত। সেইটোয়ে বৰ বহুত বেয়া লাগে বু
উম মানুহে যে কয় বাহাদুৰী হল টাইম নাই ফোন নকৰে কিন্তু এইটো আচলতে আমাৰ সময় নাই সময় কেনেকৈ মিলাম আমাৰ দিগদাৰ হৈ যায় মানে সময় মিলাম
অকলশৰীয়া মানুহৰ বিশেষ একে দিগদাৰ হয়। অকলশৰীয়া মানুহ আৰু এতিয়া ঘটনা হ'ল কি তোৰ তেনেকুৱা হৈছে তই কিন্তু মিলাব লাগিব দেই যিকোনো প্ৰকাৰে টাইমতটো তেনে কেনেকে বাচাই পেলাই মেনেজ কৰিব লাগিব মানে টাইমটো
মই মানে টাইমতটো হেৰি মিলাবলৈ পাৰো পাৰিব লাগিব কিন্তু পাৰো আৰু কিন্তু মানে এই ছোৱালী এইটো কেছৰ কাৰণে মানে অকমান দিগদাৰ হৈ আজ এনেই মোৰ তেনেকুৱা কথা নাই কাৰণ তাই দিনত শুৰি যায় তাই সোনকালে উঠে এতিয়া ধৰক পাঁচ টা ছটা বজাত তাই সাৰ পোৱা কাৰণে তাই দেৰিলৈকে শুবা হৈছে আকৌ শুই দিয়ে
উম।
পচতা‌ বজাত সাৰ পাই পেলাইতো আকৌতো ধৰক তাই শুবলৈ
উম আহ।
নহলে দিগদাৰ হয় যায়।
এ আহিলে নাই
আহিল আহিল
উম
আহিলেই ঔষধ আনিবলৈ পঠিয়াইছিলো যে। আহিলে
অ ঔষধ মানে এতিয়াহে মানে কি, দুপৰী মানে দিনত সেয়া শেষ হ'ল দে নে কি।
নহয় নহয়, সেইটো বেলেগ এটা ঔষধহে খুৱাইছো।
এই ওপৰা উপৰি কৈ ঔষধ বিলাকত অ চাবি ডক্তৰৰ সেই মতেদি চলিবি আকৌ।
নহয় ডক্তৰে সেয়া দিয়াই মানে, লেটিটো মানে তাৰ যথেষ্ট খিনি বেছি হৈছে মানে।
অঁ
আৰু লেট্ৰিনটো বেছি হোৱাৰ লগে লগে চব বস্তু প্ৰব্লেম হৈ যায় নহয়।
প্ৰব্লেম হৈ যায় বেছি হলে আৰু তয়ো দুৰ্বল হৈ যাবি নহয়।
উম সেইটোৱে কথা। আপোনালোকৰ নিগনি আছে নে ঘৰত?
নিগনি, নিগনি ই তেনেকে নাই আৰু মই নিগনি থাকিলে মানে হেৰি কৰো, এ ম খেদো আৰু কিবা প্ৰকাৰে।
মই মানে এবাৰ চালো, এবাৰ মানে মই আমাৰ কি হয় এই তলৰ ডাল পলিয়া আছে মানে নিগ-নিগলিতটো আছে আমাৰ বেচিনটো কাটে।
বেছিনৰ ওচৰত প্ৰায়ে থাক
বেচিনৰ ওচৰত থাকে, তাৰ পিছত মোৰ মায়ে ক'লে পিঁয়াজ িবোলে
পিয়াঁজ দিলে নাইকিয়া হয় নেকি?
অঁ মই মানে বেলেগৰ নাজানো কিন্তু মোৰ নিজৰতোহে কব পাৰিম।
উ
মই মানে বেচিনত পিঁয়াজ কুটি-কুটি পেলাইঠছিলোঁ থেটিলিয়াই পেলাই অক
অঁ
এতিয়া মানে নিগনি কেইটাক আগতে আহি পেলাই বেছিনটোত কটং-কটং মাৰি থাকি এতিয়া মাৰি থাকা নাই কিন্তু।
অঁ হ হ হয় চাগে, নহয় কথাটো?
হয় চাগে সিদিনাখন মায়ে কওঁতে মোৰ বিশ্বাস হোৱা নাই এনেই কৰিবলৈ দিছে কাৰণে কৰি থলো আৰু। বিধে সেয়া ভাল আছা
আমাৰ পঁইতাচৰা ওলাইছে খুব এনে ডাঙৰ এইজাত যে, এন্দুৰ এন্দুৰ জাত। এন্দুৰ নে চিক চিকা যে চিক্ চিক্ চিক্ চিক্ কৰি থাকে চিকা। অঁ বা, ভিতৰত নোসোমাই যেনিবা। এই পইতাচোৰা মই মাৰিবলৈ হেৰি দিওঁ, লাল হেটটো।
মৰে নে?
লাল হিততটো মৰে কিন্তু বৰ উগ্ৰ গোন্ধ একদম মাথাত লাগি যায় মাৰে মানুহৰে।
অ।
আৰু আহি পেলাই মোৰ
তাত মাৰিলেহে মৰিব চাগে?
অ গাত মাৰিলে মৰিব।
কিন্তু আপুনি যদি গাত পেলাব নোৱাৰে সেইটোতো নমৰে।
নমৰে আৰু এটা কথা মই সেইদিনাখন অনলাইনত বস্তু এটা আনিলো, এটা মানে জেল টাইপৰ বস্তু এটা। সেই সেইটো এডাৰচ দি আছে মানে দেখা পাই আছিলো তাৰ পা আনি ইয়াৰ আগতো মই এবাৰ আনিছিলো সেই তেতিয়া কিন্তু তাৰপিছত বেলাক মৰি গৈছিলে সেইটো দিয়াৰ পাছত। সেইটো খাই পেলাই কিন্তু তাতে মানে থোপ হৈ পেলাই মৰি থাকে।
আপুনি এটা কাম কৰিবচোন আপুনি লিংকটো দিবচোন মোক। এই পইতাচৰাবিলাক হলে ঘিণ লাগে।
বৰ ঘিণ লাগে আৰু এইটো বেমাৰৰ বাহক ন' এইবিলাক বেমাৰৰ বীজাণু সোপা কঢ়িয়াই ফুৰে ইমান লেতেৰা লেতেৰা জেগা অ', কেতিয়াবা লেট্ৰিনৰ যে এইটো কি কয় টেংকি সেইফালেও থাকে। তাৰ পৰা আহি যেতিয়া আৰু তাত যদি কিবা পকাই মই এইটো লাল হিতটো মাৰিলো তাৰ পৰা উৰি আহি সিহঁতে লাল হিটটো মাৰিলে আকৌ যত দি থৈছো সেইখিনিত নমৰে অলপ আঁতৰলৈ আহি মৰে চব আহি ঘৰৰ ভিতৰত সোমাই দিয়েহি মানে। বাহিৰত দিলে আৰু ভিতৰতে বাহিৰলৈ যাইগৈ বাৰু সেই তেনেকুৱা। কিন্তু এই চিকা যে চিকাজাটো বহুত বেছি হৈছে। বহুত বেছি হৈছে মানে চিকাজাত।
ঠিকে আছে দিয়ক হ'ব দিয়ক।
অ', দে বাৰু দে হ'ব দে ন'।
অ।